অঁ, শুনিছোঁ। অঁ, শুনিছোঁ, শুনিছোঁ। কি কৰিছা?
কি কৰি আছা? মই তোমাৰ এইয়া চাহ অকমান খাই বহিছোঁ। তুমি?
অ', সেই মইও তোমাৰ ইনেই বিচনাতে বহি আছোঁ। একদম পুৰা গৰম গম পাইছা নাই? তাকে ফেনৰ তলতে বহি আছোঁ অকমান।
চাহ-তাহ খালা নে কি?
চাহ তোমাৰ এই জাষ্ট খাই উঠিছোঁ। তুমি?
মই তোমাৰ সেই খাইয়েই বহি আছিলোঁ।
অ', অ', অ'।
তাকে, বাকী ঘৰত ভাল নহয়?
বাকী ঘৰত ভালেই, ভালেই। তোমালোকৰ কেনেকুৱা?
আমাৰ ভালেই আৰু খেতিপথাৰত নামিছে।
অ', অ', অ' খেতি-চেতি কৰি আছে ন?
খে খেতি-চেতি কৰিছে অ', অ', তাকেহে।
বাকী আজি বহুত দিনৰ মূৰত ফোন কৰিলা।
অ', তাকেহে তাকেহে এ খবৰ-খাতি ল'বলে মানে হোৱাই নাই বেয়া-চেয়া মানে নাপা পাবা আক' দে'।
হে' নাই নাপাওঁ, নাপাওঁ। এই তোমাৰ মই গম পাইছোঁ মানে মানুহবিলাক আজিকালি চব ব্যস্তই হৈ আছে যে।
সেই সেইটোয়ে, সেইটোয়ে। তাকে বতৰ পাত তিও এনেকুৱা মানে তোমাৰ অকমান কাম চামো মানে অলপ কৰিবলগীয়া হৈছে যে।
অঁ, অঁ, অঁ।
সে-সেইটোৱে মানে খেতি-বাতিতো অকমান লাগিব লগীয়া হৈছে। মানে তোমাৰ, তোমাৰ ওপৰত কথা এটা পাতিবলে মানে, মই মানে এক্সুৱেলি তোমাৰ প্ৰবন্ধ এটা লিখি আছোঁ। প্ৰৱন্ধ ন মানে ৰিচাৰ্ছ টাইপৰ এটা, ডকুমেণ্টেৰী টাইপ এটা লিখি আছিলো মানে। আমাৰ মানে কি আমাৰ এই লোক পৰিৱেশৰ ওপৰতে লিখি আছিলো মানে তোমাৰ। এতিয়া কি হ'ল অ, মানে কি হ'ল কথাটো এতিয়া এই তোমাৰ আগতে শিয়া শিয়ালৰ সাধুটো তুমি শুনিছা চাগে আগতে? মাহঁতৰ মুখৰ যথেষ্ট যথে
ছো এতিয়া।
অ অ। এতিয়া মানে শিয়ালৰ কথাটো বহুত শুনিছা ন যে মাহঁতে আগতে কয়। সন্ধিয়া হ'লে শিয়া শিয়ালে হোৱা দিয়ে, বহুত জেগাত শিয়াল আছে শিয়ালে মানুহৰ ঘৰৰ পৰা হাঁহ চোৰ ৰাতি হাঁহ চোৰ কৰে,
অ অ। সেইবিলাক শুনিছো।
তাৰপিছত অ, সেইবিলাক শুনিছা। কিন্তু তুমি বাও আজি সৰুৰ পৰা ইমান ডাঙৰ হ'লা আজিলেকে শিয়াল দেখি পালানে বাৰু?
তাকে। এতিয়া তোৰ সেইটোতো ইমান শিয়ালৰ কথা ইমানখিনি শুনিলো হয় নহয়? কিন্তু আজিলৈকে কিন্তু সেই তেনেকে ৰিয়েল লাইফত শিয়ালটো দেখি পোৱা নাই। ইনেই তোমাৰ মোবাইলত ফটোৱে, ভিডিঅ'য়ে দেখিছো আৰু কিন্তু মানে ৰিয়েলকে দেখা নাই।
তাকেহে তাকেহে। মানে মই কথাখিনি সেইটোৱে অলপ ক'বলে মানে মাজলে অকমান টানি আনিছো মই কাৰণ কি? মানে আ অ অতীতৰ পৰা জীৱ-জন্তুৱেই হওঁক বা এই গছ-গছি গছ-গছনিসমূহে বা প্ৰকৃতিৰ পৰিৱৰ্তনৰ বিষয়ে অকমান মানে মই প্ৰসংগটো আনিব বিচাৰিছো মানে। এতিয়া চোৱা মই এতিয়া শিয়াল শিয়ালৰ শিয়ালৰ ৰেফাৰেঞ্চটোৱেদি আমি আনিলো কাৰণ ইমানখিনি কথা শুনি আছিলো। এটা সময়ত শিয়ালেৰে নধৰা মানুহৰ বাৰীৰ পিছফালে পিছ ফালে গাঁত খান্দি খান্দি শিয়ালে বসবাস কৰিছিলে। কিন্তু আজিৰ আজিৰ সময়ছোৱাত শিয়ালৰ অস্তিত্বটো পাবলে নায়েই হয়নে? এতিয়া আমাৰ প্ৰজন্মটোলৈ যদি লক্ষ্য কৰো আমি সৰুতেটো আমি ঘৰ ঘৰচিৰিকাটো আমি দেখিছো ঘৰচিৰিকা চৰাই। হয়নে? ঘৰচিৰিকা, হাত ঘৰচিৰিকা, শালিকা, কপৌ তোমাৰ কাউৰী এইবিলাকটোটো দেখিছো ছো আমি। হয়নে? ঈগ ঈগলো চাগ ঈগ ঈগল এই তেনেকুৱা ধৰণৰ চৰাই চাগে খুব
অ অ, দেখিছো দেখিছো নিশ্চয় দেখিছো। এতিয়া এতিয়া এতিয়া তুমি চাবা দেই এই বৰটোকোলা যে আমি পথাৰত এতিয়া তোমাৰ বৰ বৰটোকোলাও দেখ দেখিবলৈ নাই নহয় গম পাইছা নাই।
অ অ, সেইটো এটা ক হয় হয় অ সেই সেই সেই সেইবিধ এবিধ চৰাই তোমাৰ বৰটোকোলা। আগতে আগতে আমি পথাৰত এনেকুৱা সময়ত এতিয়া শামুক ভঙা চৰাই তোমাৰ বৰটো বৰটোকোলা, পানী কাউৰি এইবিলাক আমি দেখিছিলো হয় নে নহয় কিন্তু বৰ্তমান সময়ত বৰ্ত বৰ্তমান সময়ত আজি পথাৰত কিন্তু বৰটোকোলা এটা দেখিবলৈ পাবলৈ যোৱা নাযায়। গম পাইছা? বা এই যোনবিলাক প পহুবিলাক আছে আজিকালি আমি আমি দেখিছিলো যে শহাপহুৱে হওঁক বা এইসমূহ নেউলৰ পৰা ধৰি এইবিলাক যিমানবোৰ আছিলে দেখা পোৱা গৈছিলে আজিকালি খুব কম দেখা পোৱা যায়। আমি এতিয়া গাঁৱত বসবাস কৰিছো কাৰণে আমি হাবিয়ে-বননিয়ে দেখো খুব কম দেখা পাওঁ। এতিয়া প্ৰথম আ আমি হয় হয় আমি আৰু বিষয়লৈ যাম। কিন্তু প্ৰথমতে মই তোমালোকক তোমাক মই প্ৰশ্নটো এটা, মোৰ ফালৰ পৰা উত্থাপন হৈছে। যে এ ইয়াৰ কাৰণ তুমি কি কি বুলি ভাবা যে, এই অতীতৰ পৰা ইমানবোৰ আছিলে। কিন্তু লাহে লাহে প্ৰজাপ্তি প্ৰজাতি বিলাক বিলুপ্তিৰ পথে বা নাইকিয়াৰ পথে গৈ আছে তুমি কি ভাবা তোমাৰ মতে ইয়াৰ কাৰণবোৰ কি কি?
আচলতে এতিয়া সেই বি মানে এতিয়া তোমাৰ আগত, আগতে থকা যিসমূহ প্ৰাণী, জীৱ-জন্তু সেইসমূহৰ আচলতে বিলুপ্তিৰ এতিয়া প্ৰধান কাম বুলি ক'বলৈ গ'লে তোমাৰ প্ৰথমতে মই ক'ম চিকাৰ, গম পাইছা। এতিয়া তোমাৰ কি হয় সেই চিকা চিকাৰী বিলাকে কি কৰে তোমাৰি যি, যিয়ে নেদেখক লাগেলে, তোমাৰ কিবা জীৱ-জন্তু যদি দেখা দেখা পায় সিহঁতে, তেনেহ'লে সিহঁতে সেইটো বস্তুটো খেদি, খেদি হ'লেও সিহঁতক ধৰি হত্যা কৰিবই মানে। হত্যা কৰি হয় সিহঁতক আহ, আহ পহয়, প্ৰথম সিহঁতক ভক্ষ ণ কৰিব, নহয় কাৰোবাক হ'লেও বেচিব মানে।
হয় কিন্তুটো, হয়, হয়, হয়। হয়, হয় কিন্তুটো তাত তেনেহ'লে আ আ এয়া, এইটোতো কৰা এতিয়া আইন মতেটো দণ্ডনীয় হয়। আমাৰ গাঁৱত তেনেকুৱা ধৰণৰ কাৰ, গাঁৱত তেনেকুৱা ধৰণৰ কাৰ্য চলা তুমি নেকি?
এই গাঁ-গাঁৱতো মই দেখিছোঁ তোমাৰ মই গাঁৱত কি হয় গম পাইছা নাই, এই আদিবাসী যে ল'ৰাবিলাক যে সৰু, সৰু ল'ৰাবিলাকে কি কৰে তোমাৰ, মানে এনেকুৱা গুলটি চুলটি লৈ আহে, গুলটি লৈ মেলি তোমাৰ চ চৰাই, চৰাই চিকাৰ কৰিব গম পাইছ নাই। এতিয়া তোমাৰ আমি নিদিওঁ চিকাৰ কৰিবলৈ গম পাইছা নাই। আমিতো সিহঁতক হাক দিওঁ, সিহঁতক আমি খেদোঁ, কিন্তু কি কয় আমাৰ ঘৰত মানে মানুহ নথকা অৱস্থাত কি কৰে সিহঁতি, গোটেই গাঁওখন তোমাৰ ভ্ৰমণ কৰি থাকে গম পাইছে নাই, মানে য'তেই দেখিব ত'তে মাৰিব মানে, ইহঁতি মানে চিকাৰী মানে, ঘূৰ চিকাৰী।
হয়, হয়, হয়, হয় তেনে হয়, হয়। তেনেহ'লে, তেনেহ'লে তুমি এই ক্ষেত্ৰত তেনেহ'লে আমি কি হ'ব লাগিব, ৰাইজ সচেতন হ'ব লাগিব।
অ', ৰাই সচেতন হ'ব লাগিব হয়। আৰু সিহঁতক কি ক'ব লাগিব আমি, সিহঁতক পুলিচক জনাব লাগিব কথা বিলাক গম পাইছা নাই, সিহঁতক আমি যাক যাক দেখিছোঁ, হয় প্ৰথম আমি এবাৰ সিহঁতক, অ', এই বিষয়ে মানে ভাবুকি এটা দিব লাগিব। যে, তহঁতি এইখিনি বস্তু, অ', এইখিনি তহঁতি এই জীৱ-জন্তুসমূহ চিক চিকাৰ নকৰিবি, কিন্তু তাৰ পিছতো যদি সিহঁতে যদি নামানে, তেনেহ'লে আমিতো তোমাৰ আইন, আইন হাতত ল'বই লাগিব হয় নহয়? অ', আ-আৰু, আৰু, অ', অ', কোৱা, কোৱা, কোৱা।
প্ৰথমতে তুমি চিকাৰৰ কথা ক'লা, আৰু চিকাৰৰ আমি আ ইতিমধ্যে এতিয়া ইয়াৰ আমি উপ, হেৰিও পালো যে, সমাধানো পালো যে আমি, আ স্থানীয় ৰাইজ সচেতন বা আ-আইনৰ হেৰি কৰিব লাগে, এতিয়া দ্বিতীয় কাৰণ তুমি উলিয়াবা, বাৰু তুমি কি ক'ব বিচাৰা।
অ', দ্বিতীয়তে, মানে মই কি কিহক আনিছো গম পাইছা নে নাই, মানে মই মোৰ হিচাপত দেই, মই বেলেগৰ কথা নাজানো, কিন্তু মোৰ মতে কি হয়, তোমাৰ এতিয়া তোমাৰ যিসমূহ ইণ্টাৰনেটৰ তোমাৰ টাৱাৰসমূহ টাৱাৰ, টাৱ টাৱাৰৰ পৰা তোমাৰ যিখিনি ৰেডিয়েচন ওলাই, তাৰ ফলতো কি হৈছে তোমাৰ সেই বিভিন্ন ধৰণৰ চৰাই-চিৰিক চিৰিকটি, তোমাৰ মৃত্যুমুখত পৰিছে। সে-সেই ৰেডিয়েচনটোৱে মানে সিহঁতক অপকাৰ কৰে, বহুত অপকাৰ কৰে। তাৰ ফলত কি হৈছে তোমাৰ এতিয়া, বু অহ বহুত চৰাই তোমাৰ বিলপ্তিৰ দিশত আগবাঢ়িছে নহয় গম পাইছা নে নাই, বহু চৰাই ইতিমধ্যে বিলপ্তি হ'লেই। গম পাইছা নে নাই, আৰু এতিয়াও, তোমাৰ বহুত চৰাই বিলুপ্তিৰ দিশে আগবাঢ়ি গৈ আছে।
আগবাঢ়ি গৈছে, এইটো তুমি যোনটো কথাটো ক'লা ন, ৰেডিয়েচনৰ কথা বা ভাইব্ৰে্চনৰ কথা, যোনটো কৈছা। সেইটোৱে এক্সোৱেলি প্ৰথম কথা, আ বৰ্তমান, ইলেক্ট্ৰনিক যুগৰ এটা প্ৰথম কথা, অন্যতম এটা প্ৰধান সমস্যা দেই। সেই কথাটো যোনটো কলা আউ আৰু কাৰণ ইয়াৰ ৰেডিয়ে, আৰু ইয়াৰ ৰেডিয়েচনটো এনেকুৱা ধৰণৰ নহয়, যে ইয়াৰ ৰেডিচনত পৰাৰ লগে লগে মৃত্যু হয়। ই কি কৰে, লাহে, লাহে-লাহে লাহে-লাহে ফ্ৰিকুৱেঞ্চিটো, ফ্ৰিকুৱেঞ্চিটোৰ মাজত কি গোটেই জীৱ জন্তু বিলাকৰ কবললৈ আনি কি কৰে, সিহঁতৰ জেনেটিক যোন টোৰ সেৰি আছে কৌড আছে কৌড কৌডটো ডেচট্ৰই কৰি পেলাই যাৰ ফল স্বৰূপে যাৰ ফল স্বৰূপ স সিহতৰ বংশ বৃদ্ধি নোহোৱা হয়, হয় নে নহয়, তেওঁলোক চৰাই চলাই, চৰাই, এতিয়া চৰাইবিলাক ইমান আঁতৰ আতৰ পা পৰিভ্ৰমি যে চৰাইবিলাক যে আহে, তেওঁলোকে দিশ দিশ নিৰ্ণয় কেনেকে কৰে? দিশ নিৰ্ণয় কৰিব পৰা ক্ষমতাৰ ক্ষেত্ৰত ব্যঘাত জন্মাই, আজিকালি। সেই ক্ষে ৰেডিয়েচনে, হয় নে নহয়, গতিকে সেই কথাখিনি, তুমি ৰেডিয়েচনৰ কথা ক'লা দ্বিতীয়ৰূপে, তাৰপিছত আৰু কি কি তোমাৰ মতে হ'ব পাৰে?
এতিয়া, তোমাৰ সেই মই, তোমাৰ চিকাৰ আৰু তোমাৰ টাৱাৰৰ কথা ক'লোঁ, হয় নহয় কিন্তু, তোমাৰ তোমাৰ আকৌ কি হয়, তোমাৰ এতিয়া, যে তোমাৰ নতুনকৈ যে চৰকাৰে যে সেই পানীৰ ব্যৱস্থাটো কৰিছে পানীৰ, পানীৰ হেয়াৰ পৰাও তোমাৰ কি হয়, তোমাৰ বহুত ডাঙৰ ডাঙৰ মটৰ লগাইছে, গম পাইছা নাই মাটিৰ তলত, তোমাৰ সেই যিমানে যিমানে তোমাৰ এই মাটিৰ তলৰ পৰা যিমান ডাঙৰ বস্তুবিলাক, মানে যিমানেই ডাঙৰ মটৰ লগাইছে মাট মাটিৰ তলৰ তলত কি হয় সেই তলৰ পৰা কি কৰে বহুত পৰিমাণে তোমাৰ একেলগতে বহুত সৰহ পৰিমাণে কি কৰে সেই পানীসমূহ উঠাই লৈ আহে, বহুত জোৰেৰে উঠাই লৈ আহে, তাৰপিছত তোমাৰ সেইকাৰণে, তোমাৰ কি হৈছে পানীৰ নাটনি হৈছে, গম পাইছা নাই এতিয়া তোমাৰ ভৱিষ্যত তোমাৰ পানীৰ নাটনি হৈছে, তোমাৰ আকৌ, আকৌ অ', আ আকৌ কি হয় তোমাৰ এ, এতিয়া ধৰি লোৱা পুখুৰী, পুখুৰী বিলাকত তোমাৰ কি কৰে সেই মটৰ চটৰ লগাই মেলি সেই পানীসমূহ তোমাৰ, মানে অঁতৰাই পেলায়, গম পাইছা নাই, পুখুৰীৰ পৰা পানীবিলাক নাইকিয়া কৰি দিয়ে, ইয়াৰ ফলতো কি হয় তোমাৰ সেই, তাত থকা পানীত বাস কৰা সমূহ মাছ চাছৰ পৰা ধৰি পেনাই, যিখিনি জীৱ জন্তু থাকে সেইসমূহৰ মৃত্যু হয় গতিকে সেই তেনেকুৱা ধৰণৰ কথা আৰু
যতে সেটো অ সেইটো এটা কথা কলা যাৰ ফলস্বৰূপে কি হয় আমাৰ ধৰা গছ গছনিবলাকৰ ক্ষেত্ৰত গছ গছনি যিহেতু ইমান তলৰ পা পানী আ হেৰি কৰিব যথেষ্ট হেৰি হয় অসুবিধা হয় তেনে ক্ষেত্ৰত গছ গছনিবিলাক গছ গছনিবলাকৰ মানে কি হয় অ সংখাটো কমি আহিছে বা গছ বিলাক শুকান শুকান মান জেগাটো খৰাং হৈ পৰিছে মানে ন সেইটো কথা কব বিছাৰিছে ন হয় হয় এতিয়া তুমি যোনগিটা হয় হয়
মানে তোমাৰ সেই গছ বিলা তোমাৰ যেতিয়া মানে সেই পানীখিনি শুহি লৈ আহে আৰু তুমি তুমিওতো জানা তুমিও জানা আৰু আমিও জানো মানে আমি সকলোৱে জানো যে গছৰ শিপাই তোমাৰ সেই মাটিৰ তলৰ পৰা পানী শোষণ কৰে হয় নহয় কিন্তু যেত তিয়া তোমাৰ সেই পানীখিনি তোমাৰ ভূপৃষ্ঠত তোমাৰ যেতিয়া পানীৰ পৰিমাণটো কমি যাব তেতিয়া কি হ'ব তোমাৰ সেই গছে তোমাৰ পানী মানে ভালকৈ পানী হেৰি কৰিব হ'ব নোৱাৰ নোৱাৰা হ'ব তোমাৰ সেই টাৱাৰৰ যিখিনি ৰেডিয়েচন সেই ৰেডিয়েচন বিলাকে কি কৰে তোমাৰ অ', গছ-গছনি মানে মাটিৰ যিটো উৰ্বৰা শক্তি সেইটো কমাই তোলে। তাৰ ফলস্বৰূপে কি হয়, আমাৰ সেই গছ বিলাকে তোমাৰ মানে ভালকৈ মানে পৰিপুষ্টি মানে নাপায়, পুষ্টিটো নাপায়। নাপায়, যাৰ ফলত কি হৈছে তোমাৰ এতিয়া তোমাৰ আমাৰ সেই গছ বিলাকৰ গুটি বিলাক কমি গৈছে নহয়। গম পাইছা নাই, গছত অ', গছত তোমাৰ ফলবিলাক, ফলবিলাক নোহোৱা হৈছে আৰু ক'ৰবাত কল কল তোমাৰ এতিয়া কলগছকে ধৰা, তোমাৰ এতিয়া কলগছজোপা হৈছে যদিও কি হৈছে তোমাৰ, কলৰ শ্বেপটো বহুত সৰু মানে। একদম ক্ষীণ-মিন একেবাৰে কেকেৰা-মেকেৰা কল আৰু। মানে তোমাৰ মানে, এতিয়া ফল-মূল বিলাক খুব কম পৰিম পৰিমানে হৈছে, মানে একেবাৰে অৱস্থা নাই আৰু।
হয় নিশ্চয়ৰূপে, নিশ্চয়ৰূপে, এতিয়া ধ- হয়, হয়, হয়, এতিয়া তুমি আ, সমা- আ, সমস্যাসমূহৰ কথা ইমান, অলৰেডি কৈছা, ইয়াৰে ভিতৰত মই ভাবিছো। এটা আৰু এটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আমি ইয়াতে সংযোগ কৰিব লাগিব, নহ'লে আমাৰ ভুল হ'ব। সেই কথাটো হৈ গ'ল যে আমি বনা- বনাঞ্চল মানে গছ-গছনি কটাৰ কথাটো প্ৰত্যেকটো কথাতেই আহেই হয় নে নহয়? এতিয়া, এতিয়া এ, এতিয়া যিহেতু আমি অলপ প্ৰসংগ এটা আনি আছিলো, যে এই এই জীৱ-জন্তুবিলাক বিলপ্তিৰ কথা আনি আছিলোঁ। এই ক্ষেত্ৰত কি হ'ল, যেতিয়া এ-আগৰ দিনত যেতিয়া কি হৈছিলে গ-গছ-গছনি বা জংঘলে ভৰপূৰ আছিলে, তেতিয়া সেই জীৱ-জন্তুবিলাক থাকিবলৈ ঠাই আছিলে। কিন্তু বৰ্তমান সময়ত বৰ্তমান সময়ত সেই গোটেই জীৱ জং- জংঘলসমূহ কাটি পেলাৰ ফলত। সিহঁতৰ বসবাসৰ ঠাই নাইকিয়া হোৱাৰ লগে লগে জীৱসমূহৰ মৃত্যু হ'ল কোনোবাখিনি ঠাইত। হয় নে, বংশ বৃদ্ধি ব হয়, ব-বংশবৃদ্ধিৰ বাবে উপযুক্ত ঠাই নোহোৱা হৈ গ'ল। যিহেতু ব পানী সমূহ, বন্য প্ৰানীসমূহ জংঘলত থকা জীৱ, তেওঁলোক অৰণ্যতে থাকিব। তেওঁলোক এনেকুৱা ধৰণৰ মুক্ত জেগাত থাকিব নোৱাৰে। তেনেক্ষেত্ৰত আমি তেওঁলোকৰ ঠাইসমূহ যেতিয়া দখল পেলালো, আচলতে তাৰ বিলুপ্তি ঘটা দেখা পোৱা গ'ল আৰু তুমি যোনটো ক'লা আ এই গছৰ কথাটো কলা ন, গছৰ যোনটো সিহঁতৰ উৎপাদন ক্ষমতাৰ কথা কলা। দেই, উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত মই, মই ভাবোঁ আৰু এটা কথাই গুৰুত্বপূৰ্ণ ভূমিকা পালনকৈ এইটো তুমি কলা যে বায়ুৰ কথাটো, বৰ্তমান আমি বায়ু তোৰ বায়ুৰ এতিয়া পৰিমানটো বা বায়ুৰ কোৱালিটিটো আমি ইমানে বেয়া কৰি তুলিছো। যে আ, হেয়ক সালোক সংশ্লেষণৰ বাবে যোনটো বিশুদ্ধ বায়ুৰ প্ৰয়োজন। সেই বায়ু কিন্তু মোৰ অনুসৰি গছসমূহে সঠিক শুদ্ধ বায়ু নাপায়, যাৰ স্বৰূপে সেই যোনটো হয়, যাৰ ফলস্বৰূপে পৰিপুষ্টি বা গ-গছে সেই খাদ্য উৎপাদনৰ ক্ষেত্ৰত উম, মানে ব্য-ব্যৰ্থ হয়, গতিকে কথাখিনি সেইখিনি আচল। তে মই যথেষ্টখিনি কথা জানলো, আচলতে মোৰ চেমিনাৰ খন বা টপিকটো লিখোতে যথেষ্ট খিনি সুবিধা হ'ব কাৰণ, তুমিও বাৰু এটা কথা গম পালা, আজি যিমান খিনি অ' তুমিও ক'লা বা মই যিমান খিনি ক'লো।
হয়, ময়ো তোমাৰ পৰা বহুত বহুত আচলতে লাভবান হৈছো গম পাইছা নাই। তুমিও বহুত গুৰুত্বপূৰ্ণ কথা তুমি কৈছা।
হয়, হয়, হয়, নিশ্চিতৰূপে, নিশ্চিতৰূপে, গতিকে আশা কৰিছো আকৌ এটা নতুন বিষয়েৰে পুনৰ লগ পাম।